অ
অ অ কৈছিলা অ প্ৰেক্টিচটো অ প্ৰেক্টিচটো কৰিব লাগিব।
অ সেইটো হয় প্ৰেক্টিচটো মানে কৰিব লাগিবতটো মানে কি বুলি কে যে ডাইলগ এটা আছিলে প্ৰেক্টিচ কেন মেক পাৰফেক্ট বুলি এটা আছিলে নহয়। কি তেনেকে আছিলে চাগে ইংলিছত বৰ ইংলিছত ইমান এটা চোকা নহয়তো এইবিলাক মানে
চালো অ ঘাটি হৈছে বাৰু মানে সেইটো প্ৰেক্টি প্ৰেক্টিছ কৰিলেহে বস্তুটো জনা যায়।
অ সেইটো সেইটো হয় সেইটো হয়।
মানে কিছুমান বস্তু
মানে যিমানে তুমি প্ৰেক্টিচ কৰিবা তোমাৰ মানে এইবিলাক মানে যে আইডিয়াটো থাকিব আৰু আচলতে যে মানে অ এইটো মই এটা সময় এনেকে চাইছিলোঁ এই আনচাৰটো এইটো। মানে প্ৰেক্টিচত সেইটো আহিব আৰু বিশেষকে কেতিয়াবা মানে পাহৰিলোঁ মানে যে অ সেইটো গম পোৱা যায় আৰু যদি তুমি বোলে একোৱে নছ তৱা অকল এক্সাম ৰিভাইজ কৰিছা অকল মানে একো অকল ওপৰে ওপৰে চাইছা তুমি সেইবল মনত থাকিব ধুনীয়াকে মনত থাকিব কিন্তু এক্সামৰ টাইমত চব টোটেলি পাহৰি যাবা।
উ প্ৰেকটিচটো সেইটো কাৰণে প্ৰেকটিচটো লাগে
উম উম সেইটো হয় সেইটো হয়। টিছটো মানে মানুহৰ লাগেই।
অ প্ৰেক্টিচ লাগিবই মানে তই যদি কিবা এটা বস্তু জানি থৈছ ন।
অ
সেই বস্তুটো তাৰমানে কি হয় তই যদি প্ৰেক্টিচ নকৰ ন মানে পাহৰি যাবা লগে লগে মানে আকৌ এক্সাম সময়ত
অ পাহৰি যোৱা পাহৰি যোৱা। আচলতে প্ৰেক্টিচটো অ কোৱাচোন?
উ প্ৰেক্টিচটো লাগিবই মানে কিবা এটা হেৰি কৰিব কাৰণে।
অ কিবা এটা ক পাৰি গ'লে মানে প্ৰেক্টিচটো প্ৰেক্টিচেহে মানে মানুহক পাৰফেক্ট কৰি তোলে আচলতে।
উম সদায় চাই থাকিবা ন বস্তুটো মানে ইমান কি তোমাৰ সেইটো বস্তুটো মানে এইটো মগজুত সোমাই যায় নহ'লে এনেকে অলপ চাই মিনি মনত থোৱাতো নে পাহৰি যোৱা হয় সোনকালে। এতিয়া কিছুমান আমি মোবাইলত চাওঁ ন সোনকালে পাই যাওঁ ন মানে সোনকালে পাহৰি যাওঁ উম মোবাইল
আমি এতিয়া কি বুলি কয় আমি এতিয়া ক'বলৈ গ'লে লাচিতৰ দেশৰ ল'ৰা বুলি কোৱা নিচিনা একে ৰাতিয়ে গঁড় বান্ধা নিচি না আমি কি কৰোঁ একজাম দিবলে একেদিনা পঢ়ি যাওঁ এতিয়া তুমিয়ে হওঁক বা ময়ে হওঁক তুমিও চাগে একেদিনাই পঢ়া মানে আজি কাইলে এক্সাম আছে আমি আজি ৰাতিটো পঢ়ো
অ অ সেটো
আজিকালি আগৰ তুলনাত মাৰ্ক্স বিলাক অলপ কম হৈ হৈ আহি আছে। আমাৰ সিমান টেলেণ্ট নাই ন মানে। টেলেণ্ট আছিলে যদিও মানে আমি সিমান চোকা নহয় আচলতে। আমাৰ ব্ৰেইনটো সিমান ফাৰ্ষ্ট কাম নকৰে কিয়া। হয় নাই?
আমি মানে কি হ'ল মোবাইলতে ব্যৱহাৰ কৰো ন মানে মোবাইলত চা মানে উজু পাই যাও ন বস্তুটো। সহজে পোৱা বস্তুটো মানে মূল্ মূল্য নাই বুলি কয়তো বস্তুটো।
টো হয়।
সেইটো কাৰণে মানে মোবাইল চাই যাওঁ লগে লগে দিয়োগে। এই যদি আমি সেই সদায় যদি চাওঁ ন মানে তেতিয়াহ'লে ভাল, মানে নিজৰ কাণেই ভাল। আও মানে আমি আমি মানে কি হল নিজেই মানে ক্ৰিয়েটিভ জক কৰো তাৰ মানে। আনৰ মানে হেয়িয়ত মানে আমি প ৰীক্ষা দিব যাওঁ ন। সেটো কাণে মাৰ্ক্স অ সেট সেটো কাৰণে মাৰ্ক্সটো কমটি হয় আক'।
আমাৰ মাৰ্ক্সবিলাক সেইকাৰণে কমটি হৈছে। আমাৰ মানে এতিয়া মোবাইল ফোনটো বঢ়া লগে লগে দিনক দিনে আমাৰ মানে পঢ়া প্ৰতি মানে ইমান ধাউতিটো নাইকিয়া হৈছে। আগৰ ল'ৰা ছোৱালী বিলাকে কলেজত যেনেকুৱা পাৰ্চেণ্টিজ আনে। আজিকালি ল'ৰা ছোৱালীবিলাকে হয়তো সিমানটা নোৱাৰিবও পাৰে। বা কিছু ক্ষেত্ৰত পাৰে কিছুমানে মানে এতিয়া মোবাইলটো অহাৰ পিছত সুবিধাও পাইছে।
উম যিবিলাকে অ যিবিলাকে মানে ব্যৱহাৰটো জানে ন এয়া।
ব্যৱহাৰটোতো মনত ভাবিম মই হয় দেই, মই আজি মোবাইলটো এনেকে চাম, কিতাপ কাৰণে চাম। হয়টো আমি মোবাইলটো লওতো সেইটো উদ্দেশ্যই লওঁ বা পঢ়িম বুলি ভালকে পঢ়িম কিবা এটা। এ তুমিয়ে ধৰা লকডাউনত অনলাইন ক্লাছ কৰিম বুলিহে মোবাইলটো লোৱা আছিলে বহুত লৰা ছোৱালী। অ এতিয়াতো কিমান এতিয়া কি হ'ল। লকডাউনত যিমান ল'ৰা ছোৱালীয়ে মোবাইল লৈছে চব অনলাইন ক্লাছৰ কাৰণে লৈছে। এতিয়া কি হ'ল? হাতে হাতে মোবাইলটো, ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাক চলাই মানে এতিয়া বহুত ল'ৰা ছোৱালী বিপদত পৰিছে।
হৈছে মানে। লাগ লাগি যায় ন বস্তুটো এডিকচ মানে এডিকচন হৈ যায় এইবিলাক। এইলো ইতিয়া বনোৱাই বনাই মানে সেটো সিস্কাই‌ হৈ যায় বা ইনকামো হৈছে বা ইনকামৰ পথো খোল খাইছে বাৰু।
ওঁ হৈছে অ। আচলতে মোবাইলটো এটা নিচা।
উম! উম! হয় হয়।
এয়াত এইটো গম পোৱা নাযায় তাৰমানে যি নিচ চা বুলি মানে অ এতিয়া যেনেকে এ অ অ কোৱাচোন।
মানে কি হ'ল আমি এতিয়া মানে সদায় পঢ়িলে পঢ়ি থাকিব মন খায়তো। কিন্তু এতিয়া মোবাইলটো আমি মোবাইলটো মানে চলাই থাকো ন, সদায় চলাই থাকোং, চলাই থাকোং লাগিয়ে থাকে। এক মিনিটিত এইলো তামানে মানে তোমাৰ আকৌ মোবাইলটো প্ৰয়োজন হবই তামানে।
সেইটো হয় সেইটো হয়। মানে
উমহ।
এতিয়া কি বুলি ও দেই এ মানে আমি মোবাইলটো যিমানেই সঠিক ব্যৱহাৰ কয়িম আমাৰ মানে সিমানেই আমি মানে উন্নতি হ'ব পাইম উম। এতিয়া যেনেকে ড্ৰাগছ খোৱা এটা এটা নিচা। নিছা ন তো মোবাইল ড্ৰাগছ খোৱাটো এটা যেনেকে নিচা, মোবাইলটো এটা তেনেকে নিচা। মোবাইলটো ড্ৰাগছতকৈ মানে বেছিয়ে বিপদ। কিন্তু-কিন্তু মানে মানুহক ক্ষতি নকৰে সিমান ড্ৰাগছৰ দৰে আৰু।
উম, হয় হয়,
কিন্তু আমাৰ মানে, শাৰীৰিক মানসিক যিবিলাক ক্ষতি হৈছে সেইবিলাক মানে আমি ধৰিব নোৱাৰোতো। মানে এতিয়া আহ ড্ৰাগছটোৱেটো সম্পূৰ্ণ মানুহজন একদম, শাৰীৰিকভাৱে অসুস্থই কৰি তোলে আৰু। নিচাবিলাক এতিয়া চো' মোবাইলো লাহে লাহে মানে। বস্তুটো লাহে লাহে আমা
উম, হয় হয়, এইটো মানসিক হিচাপে কিছুমান, ক্ষেত্ৰত। তোমাৰ দুৰ্বল কৰি পেলাই, সদায় যদি চাই থকা হয়।
উম, তোমাৰ চকু বেয়া হ'ব। মানে চকুৰ বিসংগতি ঘটিব তাৰ পৰা এইটো তোমাৰ, মগজুৰ। অ', বিলাক মানে, লাহেকে মানে ডেমেজ হৈ যায় আমি কিন্তু গম নাপাওঁ। চ' আৰু, মোবাইলটো মানে আমি বিচনাত লৈ কেতিয়াও শুব নালাগে আচলতে
উম, সেইটো হয় বাৰু।
আহ, মাথাৰ ওচৰত লৈ আমি শুই থাকো ন' মোবাইলটো গাৰুৰ তলতে থৈ। চ' আমি তেনেকে শুব নালাগে আচলতে মোবাইলটো তেনেকে লৈ।
উম, সেইটো হয় হয়।
উম, আৰু এইটো কি বুলি কয় আমি কি কথা পাতিছিলো যে, প্ৰেক্টিচৰ ন'?
উম, প্ৰেকটিছৰ।
মানে এতিয়া প্ৰেক্টিচত ধৰা কি প্ৰেক্টিচ মানে চবতে কৰিব লাগে এতিয়া তোমাৰ এতিয়া খেল খেলিবলৈ হ'লো প্ৰেক্টিচ যদি নাথাকে আজিৰ বহুত দিন যদি তুমি ধৰা ফুটবলে খেলিছা এতিয়া ধৰা ফিফা কাপ হৈ আছে ন' ত' এতিয়া ফুট আৰু ফুটবলে খেলিছা, তোমাৰ যদি এদিনো প্ৰেক্টিচ নাই ডাইৰেক্ট খেল খেলিব গ'লেতো নহ'ব ন'? বা ক্ৰিকেটে হওক। তুমি হয়তো বেটখনত বলটো লগাবই নোৱাৰিবা হয়তো তুমি বলটো ফুটবলটো ভৰিৰে ন নোৱাৰিবা মানে তেনেকুৱা ধৰণৰ।
উম, প্ৰেক্টিচটো লাগিবই কম্পালচৰি তাতে। মানে পঢ়াশুনাৰে ক্ষেত্ৰতে হওক মানে তোমাৰ, বডি বনোৱাৰ ক্ষেত্ৰতে হওক বা খেল সমন্বিয়ে হওক, মানে এনেই প্ৰেকটিছ মানে তুমি যদি অংক যদি, জানাই ন' পাছত জানা কিন্তু তুমি যদি প্ৰেক্টিচ নকৰা ন', তুমি তেনেকেও মানে একজামত তোমাৰ বেয়া হ'ব তাৰমানে।
বেয়া হ'ব আচলতে আমি এইবিলাক জানো, কিন্তু আমি এইবিলাক কৰিবলৈহে চেষ্টা নকৰোঁ। মানে আমাৰ এইবিলাক কি ভাবোতে যায়।
উম, উম, হয়, হয়,
মইতো ভাবো কি আজি-আজি মানে, এইটো চব কৰিম আজি আমুক কৰিম তামুক কৰিম তামুক কৰিম, কিন্তু তাই খুব ওৱান পাৰ্চণ্টেহে কাম বিলাক সফল হয় মানে।
উম, উম, হয়, হয় কি হ'ল আজিকালি মানে কিছুমান বস্তু সহজে হৈ গৈছেতো, এতিয়া কথা ক'ব গলে মানে, অ, গৰুৱে হাল বাইছিলে ন'। আজি আজিকালি চব, মেচিনৰ দ্বাৰাই হয় ন' মানে ট্ৰেক্ট, ট্ৰেক্টৰ আছে হয় নে নহয়। মানুহবিলাক সেইতোটো কাৰণেই, এলেহুৱা হৈছে তাৰমানে কি এতিয়া মোবাইল যেনেকে পঢ়াশুনাৰ ক্ষেত্ৰত মানে কিছুমানক এই সহজে পোৱা যায় ন' বস্তুটো, সেকাৰণে মোবাইলত মাৰিলে পোৱা যায় বুলি ভাবে আৰু, পহি নাথাকে।
আহ সেইটো আচলতে অ, আগতে মানে আমি কি কৰো এতিয়া ল'ৰা ছোৱালীবিলাকে কিতাপখন কেতিয়াও সম্পূৰ্ণ নপঢ়ে। কাৰণ আগতে এতিয়া কুৱেশ্যন আনচাৰ বিচাৰি পেলাই ইজি, ত' মানে পতককে কিতাপত যোনটো পায় সেইটো বিচাৰি লিখ খে যোনটো নাপায় মানে সিহঁতে কষ্টও নকৰা আচলতে যে পতককে লিখিবলৈ বোলে কি মোবাইলটো উলিওৱা গুগল কিবা চেট জি পি টি এইবিলাকে উলিয়াই লয় আৰু আমি কি কৰিছিলো, আমি কিতাপ তোলে, এটা এটা লেচন পঢ়িছিলো মানে আমুকটো লেচনৰ ইমানখিন কোন পেজত আছে এতিয়া মানে আমি কিতাপৰ লেচনবিলাক মানে পদ্যবিলাকৰ আইডিয়া এটা পাওঁ আৰু মানে ক'ত কি আছে? কোনটো পেজত কি আছে? কিন্তু আজিকালি ল'ৰা - ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ নাই। মানে সিহঁতে কিতাপ নপঢ়ে। ওপৰতে বিচাৰে মানে সিহঁতে বস্তুটো যে।
সেইটো হয় মোবাইলটো অহাৰ পৰা মানে বস্তুটো মানে সহজে কৰি দিলেতো বস্তুটো, সহজ কৰি দিয়া লগে লগে মানুহে ইমান
টোবত বিচাৰিব আকৌ আজি কালিতো মোবাইলটো বি বিভিন্ন ধৰণৰ এপ ওলাইছে ন পতককে, ইউটিউবত বা পাবলৈ অলপ কষ্টই হয়। মানে ভিডিঅ'টো চাব লাগে আনচাৰটো পাবলৈ অলপ হ'লেও কষ্ট হয় মানে এতিয়া গুগলত বা ছেট ছেট জি পি টিততো আনচাৰটো কুৱেচনটো মাৰি দিয়াৰ লগে লগে মানে কেনেকোৱা ধৰণৰকে আহে আৰু একদম পোৰা প্ৰপাৰ আনচাৰ আহিয়ে যায় আৰু।
অ হয় সেইটো হয় মানে কিতাপত কৈ মানে তুমি ভবাতকৈ মানে প্ৰশ্ন উত্তৰটো ভালকৈ আহে।
উম তোমাৰ উ তুমি এতিয়া বোলে চাৰ্চ কৰি দিলা মোক ইজিকে লাগে, একদম ইজিকে দিব মোক অলপ হাৰ্টকে কুৱেশন নম্বৰ ফাইভ মাৰ্ক্স কাৰণে লাগে তেনেকোৱাকে মানে যেনেকোৱাকে চাৰ্চ কৰা মানে তুমি তেনেকোৱাকে লিখা মানে যেনেকোৱাকে লিখা তেনেকোৱা আহিব।
একো প্ৰব্লেম নাই হয় আজিকালি বহুত বিজি।
উম মানে আমাৰ টেকন'লজিয়ে ইমান আগবাঢ়িছে আৰু।
উম উম হয় টেকনলজিটো বহুত আগবাঢ়িছে কিছুমানৰ ক্ষেত্ৰত পিছ পৰি আছে কিছুমান ক্ষেত্ৰত মানে আগবাঢ়িছে, নে যে আজিকালি মানে এ য়াই বস্তুটো জানিছে, তেওঁ বুজিছে যে এপ্লিকেশ্বনখন হেল্ল! যে যিয়ে বনাব পাৰিছে নহয় এনেই বনাব পাইছে সেইবিলাক কাৰণে বহুত মানে দুনীয়াখন বহুত মানে বেলেগ কৰি দিছে সেহতি।
অ সিহঁতৰ কাৰণে বহুতেই বেলেগ আৰু মানে এইটো আমি সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব আৰু।
উম উম আমি মানে কিতো আমি অকল ব্যৱহাৰ কৰো ন আমি কাষ্টমাৰহে হয়। যিবিলাকে মানে সৃষ্টি কৰিছে, সিহঁতি মানে বহুত বেলেগ ধৰণৰ।
সেইটো হয় সেইটো হয়।
উম।
মানে কি বুলিনো কম আৰু আমিতো তেনেকে আৰু বেলেগৰ তলতে চলি আছো। তেনে অহ তেনেকে চলি থাকিব লাগিব যেন পাইছো আৰু উপায়তো নাই। আৰু মোবাইলটো নহলেতো একোৱেই নহয়।
উম উম হয় হয়।
পতককে মোবাইলটো এতিয়া তোমাৰ বিপদতো সহায় কৰে পতককে।
উম আজিকালি মানে কি হ'ল মোবাইলতে আজিকালি মোবাইলটো কৰবাত গ'লে মানে পইচা দিবলৈ হ'লে মানে মোবাইলৰ পৰাই চব কৰা হয় ন বস্তুটো, পেমেণ্ট কৰা হয়।
আ বোলে পইচা নাই হাতত, লগৰজনক বা খুজি পেলাই বা পতককে মানে কৰবাত কিবা এটা কাম খাতে আৰু মানে এইটো আৰু পইচাটো দিব পৰা যায়। বা তোমাৰ নাম্বাৰটো আনি থলে বা তুমি তাৰ পৰা আহি পেলাইও পাৰা মই ঘৰত গৈ পইচাটো আপোনাক মাৰি দিম বা কিবা তেনে ধৰণ আৰু হয় নাই।
হয় হয় হয় মানে তোমাৰ প্ৰব্লেম নাথাকে মানে মোবাইলটো থাকিলে মানে। মানে কৰ'বাত যোৱা মানে তোমাৰ পইচা পেমেন্ট কৰা আজি কালি চব মোবাইলতেতো পে'মেণ্ট কৰা হয় ন ডিজিটেল অ' ডিজিটেল হোৱাৰ পৰা মানে মানুহে মানুহৰ পইছা লৈ নুফুৰেতো। চব মানে মোবাইলতে পে হয় মোবাইলতে দিয়ে।
অ', আজিকালি দোকান বিলাকতো প্ৰত্যেকখন দোকানতে মানে যিমানে সৰু হওক ডাঙৰ হওক দোকানত মানে স্কেনাৰটো থাকিবই মানে কিউ আৰ ক'ডটো চ' আমি তাতে স্কেন কৰি মানে পইচাটো পটকে মাৰি দিব পাৰো আৰু। অ', পইচাটো হেৰুৱা চান্স এটা নাথাকে হেৰুৱা ভয়তো নাথাকে। আচলতে আগতে মানে পইচাটো পুৰা হেৰাই ন পকেটৰ পৰা কেতিয়াবা ওলাই পৰে। তেনেকুৱা ধৰণৰ উম আচলতে আগতে আৰু এতিয়া দুটকা এটা বেছি হৈ গলে সেইটো আৰু বস্তুৱে কিটো ঘূৰাই ল'বি বুলি মানে বস্তু লোৱা হয় আজিকালি নহয় মানে। তাৰে এটকা হ'লে এটকাও দিব পৰা যায় দুটকা হলে দুটকাও দিব পৰা যায় পইছা এটা হয়। পুটোকে অনলাইনত পইচা থাকিলে আমাৰ মানে কি বুলি কোৱা এ' আছেইচোন বোলে খৰচো হয় মানে কি বহুত কিবা কিবি হয় আৰু এইটো
অ' হয় সেইটো হয় বাৰু আৰু খুচুৰা মানে কি হ'ল বস্তুটো খুচুৰা যেনেকে এতিয়া বাৰ টকা বজাৰ কৰিলি ন ডিজিটেল কৰা হয় ন বস্তুতো ইমান প্ৰব্লেম নাথাকে তাৰমানে। সেইটো, সেইটো প্ৰব্লেম নাথাকে এনেকে খুচৰা পাবলৈ টান
অ' সেইটো হয় সেইটো হয়।
মানে মোবাইলে চব পোৱা মবাইলতে চব বুলি কব লাগিব আজি।
অ', আজিকালি চব মোবাইলটোৱে মানে অ' মোবাইলটো অহাৰ পিছত আমাৰ এইবিলাক টিভি হেৰালে ৰেডিঅ' হেৰালে মানে নাইকিয়া হয় হেৰুৱা নাই। নাইকিয়া হৈ গৈছে মানে এইবিলাক লুপ্ত হৈ গৈছে মানে মোবাইলটোতে চব সুবিধা আছে ন। এতিয়া তুমি ৰেডিঅ' শুনু বুলি কলে ৰেডিঅ' শুনিব পাৰা তুমি মোবাইলতে। তাৰ পৰা আকৌ টিভি অ' টিভিতো মুভি বিলাক চাওঁ বোলে আজিকালি টিভিতে চাব পাৰা অ' মোবাইলতে চাব পাৰা।
উম, উম।
মানে কি বুলি কয় এতিয়া মোবাইলত মানে তুমি কাটি কুটিও চাব পাৰা তোমাৰ এটা আৰু আৰু এটা সহজ হয় ন স্কিপ কৰি কৰি তুমি চাব পাৰা। তোমিতো অ', অ' এডভাৰটাইজ বিলাক নোচোৱা। অ' আগতেটো টিভিত এডভাৰটাইজ বিলাক চাইছো চ' আমি মানে বহুত এডভাৰটাইজ আজিকালি বহুত দেখাও নাই চাগে।